আহ, শুনি আছোঁ, ক?
কি কৰিছা?
এনে বহি আছোঁ। তই?
মই এনে আছিলোঁ ৰম।
অ, কিবা কাম আছিল? ভাত চাত খালোঁ ৰহ।
অ, এনে মই এনে আছিলে কাৰণে ভাবিলোঁ। তোৰ লগত অকমান এনে বা অকমান কথা পাতোঁ।
মই বুলো এনে আৰু বিহুৰ ওপৰত কথা পাতোঁ তই যদি কিবা কৰি আছিলি নেকি?
বিহুৰ ওপৰত কথাদে ক তাক? কেতিয়া?
এনে আৰু ভাবিলোঁ মই মানে এইবাৰ সেই ৰঙালী বিহু টাইমত গাঁৱত গৈছোঁ ছিলো, তো ভাবিলোঁ তোৰ লগত অকমান সেইতি কথা পাতোঁ। তই এনে বিহুত গাওঁ জানা নাই
যাওতো।
অ' পিছে ৰঙালী বিহুৰ বিষয়ে এনে কি কি জানা?
ৰঙালী বিহু আমাৰতো এনে বিহু তিনিটা। বহাগ বিহু বহাগ বিহুকেতটো ৰঙালী বিহু বুলি কয় ন?
অ' হয়।
মই ফাংচন চাবা গৈছিলোঁ। বিহু হেৰি গাঁৱত।
অ।
ফাঞ্চন-চাচন চাইচা নে নাই?
মইতো চাওঁৱেই। কিন্তু এ বেছিভাগ গাঁৱতো এই মঞ্চ বিহুত। তকে বেছি সেইয়ে হয় না মানে নিয়ম নীতি দে আহে বিহু মহান পাত। এ, হয় জুন মা খান ধৰ আমাৰ আহ ৰঙালী বিহুতে ক'বা গ'লে সেই ৰাতি। এ দিন, সাত দিনতো বিহু পতা হয়, মানে আৰু ফাৰ্ষ্ট দিনা গৰু ৰু বিহু গৰু বিহুত ৰাতিপুৱাই প্ৰায় মানে গৰু ছাগলী মানক আহ যোনটো পুখুৰীৰ ওচৰত লৈ যায় এতিয়া আমাৰ চহৰত আহ কাৰো গৰু চৰু নাই দেচোন। ত, হ'লেও মানে আ মানে ইমান সেইকাৰণে নিয়ম নীতি দি ভাল নাপাতে গাঁৱত এতিয়া ধৰ গৰু আছে, ছাগলী আছে চব তো পুখুৰীৰ ওচৰত লৈ যায়, পুখুৰীৰ ওচৰত লৈ যায়, কেনে মাহ হালধিতে গা ধুৱাই ত' সেনেকা নিয়ম মখন চাই কেনে ভাল লাগে দেচোন।
হয়, আমাৰ আগতে স্কুলতো গৰু গৰু বিহু পাতিছিল আমি চাইছিলো ন।
অ, সেইটোৱেতো।
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা গৰুবোৰক যে কয়
অ সেইটোয়েতো এইবিলাক এতিয়াতো মানে সেনেকুৱা স্কুলত আমাক ল'ৰা ছোৱালী মাখান শিকাব কাৰণে কৰিছিল দেচোন কিন্তু বেছিভাগ এতিয়া অ আমাৰ চহৰত ন কাৰণো গৰু আছে ইমান গৰু নাই কাৰণ বা একঘৰ দুঘৰত আছে কিন্তু গাঁৱতো চবৰে থাকে না ত গাঁৱত মানে চাই কেনে ভাল লাগে আৰু এই মাখান বিহু চিশু
আৰু মানুহৰ ঘৰ নাচাবলৈ যায় নাচনীবোৰ
অ অ আৰু ছেকেণ্ড দিনা মানুহ বিহু পালন কৰা হয় মানুহ বিহুৰ দিনা ৰাতি ৰাতিপুৱাই মানে আমি চবে উঠি পেলাই মাহ হালধিৰে গা ধই গা ধু তাৰ পিছত আৰু এনেকে মা আমাৰ মা দেউতাহঁতে বা আমাৰ ডাঙৰ জনাই আমাক এ নতুন বিহুৰ কাপোৰ দিয়ে বিহুৰ সিদিনা মানুহ বিহুৰ দিনা সেইটো কাপোৰ পিন্ধবা লাগে বুলি সেনেকুৱা বিভিন্ন নীতি নিয়ম আছে দেচোন সেইবিলাক মানে চাই বা আমি পালন কৰি বহুত ভাল লাগে যিহেতু আমি মানে ক'ব গ'লে অ বিহুতো আমাৰ একদম মানে চবত চেকে সেই বি মানে উৎসৱ আৰু
হয় হয় অ মাঘ বিহুটো ভালে লাগে হেৰি পাতি লগত
কি কৈছ তোৰ মাততো অহা নাই
আ
অ কওঁ অ অ শুনি আছো ক
মাঘৰ বিহুতো একেলগে চবৰে লগত মিলি উৰুকা পাতি খাই ভে ভেলা ঘৰত বহি ভাল লাগে
অ সেইটো অ মাঘৰ বিহুটো এতিয়া আ বিহুৰ ভিতৰত তিনটা বিহুৰ ভিতৰতে ৰঙালী বিহুতো একদম ৰঙৰ মানে একদম আনন্দ উল্লাহেৰে পালন কৰা হৈ দে চোন আৰু ভোগালী বিহুততো জানাই ভোগৰ বিহু একদম মানে
বিহু এইটো হয়
সেইখিনি টাইমত অ সে কি বুলি কয় শস্যবিলাক কাটি আনি ভঁৰালত ভৰ্তি হৈ থাকে সেইকাৰণে সেইদিনা আৰু বেছিভাগ গাঁৱৰ মানুহ বিলাকে আৰু এনেকুৱা চুবুৰিটো গোটেই বিলাক মানুহ লগ লাগি পেলাই ভাত খাই তাৰ পিছত মানে ভোজ খুৱাই আৰু তাৰ পিছত ৰাতি একেলগে কিছুমান ডেকাবোৰে একেলগে থাকে আৰু পেলাই এ পিছদিনা উম পিছদিনাখন ৰাতি ই গা পা ধুই কেনে ভেলা ঘৰ জ্বলাই দিয়ে তই বিলাক চব মান চাই ভাল লাগ সেইকাৰণে মই সেয়ে ভাবো বেছিভাগ আমি গাওঁতে যাব লাগে বিহুৰ সময়ত
তাকে আজিকালি চহৰত সেইবোৰ বেছি পৰিৱেশ দেখাই পোৱা নাযায় আজিকালি চব টেকন'লজি হৈ গৈছে
উম সেইটোয়ে কাৰণে বেছিভাগ গাঁৱতে ভাল লাগে এতিয়া উ বেলেগ এই দুটা বিহু বাৰু আমাৰ ইয়াতে অকমান পাতা হয় দেচোন কিন্তু কঙালী বিহুতো কিনো আমাৰ চোতালত আহি সি কি বুলি কয় চোতালত সেই জোপা তুলসী ৰুব তাৰ পিছত তাতে কিবা কিবি দি বা শৰাই দি সেইখিনিয়ে কৰি পেলাই থৈ দিয়ে কিন্তু গীতো চাবি গাওঁত গ'লে সেই পথাৰ বোৰত আকাশ বন্তি জ্বলাই আকাশ বন্তি জ্বলাই পেললে মানে কঙালী বিহুতোতো আৰু কৃষক সকলৰে বিহু বুলি ক'ব পাৰি দেচোন কাৰণ সেইখিনি টাইমত উম সেইখিনি টাইমত আ যোনটো কৃষক সকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আমাৰ শস্যবোৰ ভাল হ'ব কাৰণে যাতে পোক পতংগ বা বানপানী নষ্ট নকৰে ত এনে ভোগালী বিহুত অ গাঁৱতে যাওঁ নে ঘৰতে এনেদৰে কৰি আগত মানে ভোজ ভাত খা
মইতো বেছিভাগ গাঁৱত যাওঁ কিন্তু এইবাৰ মই ঘৰতে থাকিলো। তই ক'ত এইবাৰ গাঁৱত গৈছিলি নেকি
মই এইবাৰ ভোগালী বিহুৰ দিনা খন মই যোৱা নাছিলো ৰ কঙালী বিহুৰ সময়তে গ মানে অ চৰি ৰঙালী বিহু সময়ত গ'লো
অ অ মই কাতি বিহুত গৈছিলো আছিলি কিন্তু গাঁৱত পথাৰত যাই কিনে বাঁহৰ ওপৰত জ্বলাই ন চাকি জ্বলাই অ হা হা পোক পৰুৱা দূৰত ৰাখিবলৈ খেতি ভাল
অ আৰু আৰু আমাৰ এতিয়া সেই চহৰতনো কি চহৰত মঞ্চ বিলাক বিহু বিলাককহে বেছি গুৰুত্ব গুৰুত্ব দিয়া হয় ইমানতো নীতি নিয়ম আৰু ক'ত আজিকালি চহৰৰ মানুহ
সেই আজিকালি হেৰি চহৰত বিহু পাতা মানে। পইচা আৰু মানে
প্ৰাইজ পাব পইচা পাব সেই নাচিব সেইখিনিয়ে আৰু সেইখিনিতে সমাপ্ত
উম সেইটোয়ে বাকী অ গাঁৱত ভাল লাগে আৰু বাকী এতিয়াতো তই জানয় কি বুলি কয় আমাৰ বেছিভাগ অসমীয়া বুলি বিলাকে বিদেশত থাকে দেচোন বিদেশত থাকি কেনে মই ভাবো যে আমি আমাৰ অসমীয়া মানুহ বিলাক অকমান বিদেশত যিহেতু তেওঁলোকে থাকে আজিকালি তাতে বাস কৰে ত যোনটো আমাৰ বিহুৰ মানে পৰম্পৰা বা বিহুৰ সাজ পোচাক বোৰ সেইবিলাক আমি মানে অসমীয়াৰ এটা দায়িত্ব যে বাহিৰত যদি আছো আমি তেওঁলোকৰ আগত প্ৰকাশ কৰ কৰিব লাগে তেওঁলোকক দেখুৱাব লাগে আমাৰ মানে আমাৰ জাতিটো অকমান আৰু হে কৰিব লাগে দেচোন ত সেইবোৰ যদি কৰি থাকে আমাৰ আগৰ পৰম্পৰাবোৰও ভালদৰে থাকে জীয়াই থাকে আৰু আহ বাহিৰৰ মানুহ বিলাকে অকমান কিবা জানিব পাৰিব আমাৰ জাতিটোৰ বিষয়ে
হয় হয় কিন্তু আগতকৈতো আজিকালি অসমীয়া মানুহ নুহৰ অসমীয়া আমাৰ যোনখিনি আছে ৰীতি নীতি সেইখিনিৰ বিষয়তো বহুত টো জানেই কাৰণ ছ'চিয়েল সম সামাজিক মাধ্যমৰ জৰিয়তে বহুতেই জনা হৈছে
অ সেইটোয়ে ত
বহুত বিদেশীও আজিকালি হয় হয় বহুত বিদেশীও আজিকালি অসম ফুৰিব আহে অসমৰ এইবোৰত হৈ কিনে ন ন
অ সেইটোয়ে চাই ভাল লাগে আৰু আজিকালিটো জানাইচোন চহৰৰ একদম ব্যস্ততা মানে চব মানুহৰে বেছি ব্যস্ত হৈ থাকে সৰু ল'ৰা ছোৱালীবিলাক আকৌ পঢ়া শুনা স্কুল যোৱা কিবা যোৱা প্ৰজেক্ট কৰা এইবিলাক চব থাকে কিন্তু মই হ হ'লেও ভাবো আৰু যে এ যোনটো আমাৰ বিহুৰ সময়, যিহেতু চহৰত ইমান ভালকে নহয় মেঞ্চ মঞ্চ বিহু বিলাকো চায়েই লগতে মই ভাবো যে গাঁৱত এবাৰ এবাৰ লৈ যাই পেলাই এনেকুৱা মানে আমাৰ গোটেই ৰীতি নী তিবিলাক দেখাব লাগে, সেইবিলাক শিকাই দিব লাগে কাৰণ এইটো আমাৰ ডাঙৰ বোৰৰ দায়িত্ব ন যে আমি আমাৰ অ নতুন প্ৰজন্মক, এ আমাৰ বিহুতৰ বিষয়ে জানিবলৈ দিয়াতো।
হয় হয় তই ঠিকে কৈছা। কিন্তু বিহুৰ এটাই কথা আৰু বেছি ভাল লাগে পিঠা যে বনাই আমাৰ আৱৈ।
অ সেইটোয়ে। উম, সেইটোৱে বিহু এইটোতো বেছি চব বিহুতে বনাই দেচোন কিন্তু সেই ভোগালী বিহুত আৰু বেছিকে মানে সকলো ধৰণৰ পিঠা বনোৱাই হয় দে।
হয় হয়।
ত এনে কা এইবিলাক সকলোবিলাক চাই ভাল লাগে যিহেতু আৰু উম আ আমাৰ আজিকালি কি হৈছে যে যোনবিলাক বিদ্যালয় পাঠ্যক্ৰমসমূহৰ তাতেও বিহুৰ বিষয়ে মানে বহুত কথা কয় বা এটা পাঠ থাকে কিছুমানৰ
হয় হয়।
ভাল দেচোন এইটো যে আমাৰ আ চৰকাৰেও টো সেই কৰি আছে যে বিহুতোৰ বিষয়ে আমাৰ সকলো বিলাক ল'ৰা -ছোৱালীক ভালদৰে জানিবলৈ দি আছে বা শিকাই আছে।
হয় হয়। আমিতো এইবাৰ হেৰি দশম শ্ৰেণীত পাইছিলো বিহুৰ বিষয়ে। তোৰ চাগে মৰ চৰকাৰে এৰি দিয়া নাই আৰু মানে সৰু প্ৰথম শ্ৰেণীৰ পৰা পায়ে আছো আৰু।
উম সেইটোয়েতো, উম সেনেদৰে আমাৰ যিহেতু ডাঙৰবোৰৰ দায়িত্ব আমত আমি আমাৰ দায়িত্ব দায়িত্বতো ভালদৰে পালন কৰি যাব লাগে। আৰু নতুন প্ৰজন্মক শিকাব লাগে, কাৰণ আহ যদি আমি আমাৰ নতুন প্ৰজন্মটোক নিশিকাও তেন্তে তেওঁলোকেতো তেওঁলোকে নে কি জানিব সৰু সৰু ল'ৰা- ছোৱালী বিলাকেতো এতিয়া একো বুজি নাপায় বা নাজানে ত তেওঁলোকক শিকাই দিয়াটো আমাৰ দায়িত্ব দেচোন। উম বাকী এইবাৰ নহলে বা অহাবাৰ এনেকৈ বিহুৰ সময়ত আমি একেলগে মিলি পেলাই ধৰ ভো আহ ভোগালী বিহুত আৰু একেলগে ভোজ ভাত খাম দে আৰু।
নিশ্চয় আৰু ৰঙালী বিহুৰ সময়ত নাচিবলৈও যাম।
অ সেইটোও পাৰি কাৰণ আহ সেই জানইচোন সৰু সৰু ল'ৰা - ছোৱালীবিলাক বা ডাঙৰ বিলাকেও বেছি আমাৰ চহৰত নহয় আৰু। অ গাঁৱত বেছি ভাগ, আহ হুঁচৰি বিহু গাবলৈ যায় এনেকুৱা গধূলি গধূলিত। তেওঁলোকে পইচা উঠাই পেনে এনেকে খানা খায়। অ সেইটো সেইবিলাক গোটেইবিলাক ভাল লাগে দেচোন আমিও পিছলৈ এনেকৈ যাম আৰু।
তাকে।
উম দে পিছে আজি তোৰ লগত এনেকে বিহুৰ বিষয়ে কথা পাতি ভাল লাগিল। যিহেতু এনে আছিলো পিছলে আৰু কথা পাতি থাকিম দে।
অ হ'ব হ'ব ফোনটো মাৰিবা। আৰু বেলেগ বেলেগ বিষয়ৰ ওপৰত কথা পাতিবলৈ দিয়া দিয়া।